আজি দেখোন সোনকালে
শুনিছানে।
অ শুনিছোঁ শুনিছোঁ।
বা ৰাতিপুৱাই স্কুটিৰ কথা কি পাতি আছা হেই।
এ নাই নাই।
অহ কি কৰিছা?
হা হা কি কৈছা? কি কৈছা বুজি পোৱা নাই।
অ কি কৰিছা বোলোঁ?
অ মই এনেই আছোঁ ঘৰৰ ওচৰতে এনেই গৰমতে বহি আছোঁ। তুমি?
অ মইও এই গৰমতে বাহিৰত বাৰান্দাত চকীত বহি আছোঁ বুজিছা যি গৰম পেলাইছে নহয় ৰাম।
মোৰো একেবাৰে কপালৰ ঘাম একে মাটিৰ লগত মিলি গৈছেগৈ।
অ আ কি কোৱা হেই।
এনেকে গৰম পেলালে দেখোন একে অৱস্থা কাঢ়িল লৈ যাব আমাৰ।
এ তোমাৰ কপালৰ ঘাম মাটিত পৰিছে মানে মাটিত মাটি সাৰুৱা হৈ গৈছে চাগৈ।
এই নকবা আৰু। পুৰা সাৰুৱা হৈছে মানে তুমি কি ক'ম জানানে একে কি মানে নো মুখৰ শব্দ নাই মানে মোৰ কবলৈ বুজিছানে পুলি গজি গৈছেগৈ।
অ হয় নেকি এ এইবিলাক ধেমালি ধুমুলা বাদ দিয়া। মই তোমাৰ ইম্পৰ্টেন্ট কথা এটা কাৰণে ফোন কৰিলোঁ। মানে বিশেষ কথা এটা কাৰণে আমি এই গৰম বন্ধত যে ফুৰিবলৈ যাবলগীয়া কথাটো যে আলোচনা কৰিছিলো কি হব এইটো।
এইটো যাব লাগিবতো।
যাব লাগিব মানে আমি এ এই আমি জুলাইত যোৱা কথাই আছিল দেখোন লাষ্টত।
জুলাই লাষ্টত যোৱা কথা আছিলে অ বিচ তাৰিখ মানৰ ভিতৰত যাম বুজিছা কাৰণ মানে পোন্ধৰ তাৰিখলৈকে ইন্টাৰ্ণশ্বিপ চলি আছে ন। অ সেইকাৰণে মানে বিচ তাৰিখৰ ভিতৰত গ'লে মানে বেছি ভাল হ'ব বুজিছা।
অহ, তাকে যাব লাগিব তুমিয়ে মোক কৈছিলা দেই প্ৰথমতে যাম বুলি।
অহ - অহ মই যাম -যাম বা মই কেনেকৈ নাযাম বুলি ক'ম মই যামেই টেনশ্যন ল'ব নালাগে তুমি এইটো। তুমি সেইটোত মানে মনত একো শংকা নাৰাখিবাই মোক মানে তুমি ধৰিয়ে থোৱা মই যামেই। আহ, সেইটোৱেতো। যামেই আমি যোৱাবাৰ তেনেকে কৈ পেলাই গোমখালাৰ লগতে গুচিয়ে গলোঁ। পিছদিনাখন ধৰক বৰফ- বৰফ পাই গ'লোগৈ তাত। কিছুমান মানে বিশেষ বিপদৰ কাৰণে ঘূৰি আহিবলগীয়া হৈছিলে আমাৰ।
অহ, সেইটোৱেতো আও।
যি ঠাণ্ডাৰ প্ৰকোপ পৰিছিলে তাত বাপৰে এইটো বুজাব নোৱাৰি আৰু। শিৰ- শিৰণি বতাহৰ কোবত একেবাৰে গা- বেয়া হৈ গৈছে।
ভাল- ভাল জেকেটে কাম কৰা নাই তাত।
নকবা আৰু সেই গা দেখে জেকেট পিন্ধি ব্লেংকেট -চেংকেট লৈ গাত শোওঁতেও তুমি দেখিছাই কেনেকুৱা ঠাণ্ডাৰ প্ৰকোপ পৰিছে।
বাহ কৈছা হে নে।
তাত এতিয়া ঠাণ্ডাৰ প্ৰকোপ মনত পৰি আছে আৰু ইয়াত এতিয়া গৰম যি -যি মানে যেনেকুৱা এটা চিষ্টেমত গৰম পৰিছে মানুহ আৰু মৰিবলেহে বাকী আৰু এতিয়া। থাৰ্টি ফ'ৰ ডিগ্ৰী থাৰ্টি- ফাইভ ডিগ্ৰী গৰম পৰি আছে কিন্তু সেইটো আমাৰ অনুভৱ হৈ আছে ফৰ্টি টু -ফৰ্টি থ্ৰী নিচিনাকে।
অহ, আৰু এই শুনাচোন
উম
আমাৰ বতৰতো যিটো কৈছে ৰাতি কেতিয়াবা মন গ'লে বৰষুণ দি দিয়ে দিনত আকৌ অহ, টিকা ফতিয়া ৰ'দ কি হৈছে বা কবই নোৱাৰি এ- এয়া কিহৰ কাৰণে হৈছে জানা এইয়া চব গছ -গছনি কাটি গৈ চেচ কৰিছে যে এয়া এইবিলাকৰ কাৰণে বতৰৰ এনেকুৱা হৈছে ঠিক- ঠিক
এ সেইটোৱে এই বতৰৰ মানে বেয়া হোৱাৰ পৰিণাম বা এনেকুৱা এটা বৰষুণ নিদিয়াৰ পৰিণাম হৈছে এই একমাত্ৰ সেয়া মানে চাব গ'লে একমাত্ৰ দায়ী মানুহে হয় কাৰণ গছ গছ - গছনি কাটি পেলাই যেতিয়া নষ্ট কৰিছে আমাৰ ইয়াতে কেনেকে বৰষুণৰ প্ৰভাৱ পৰিব কোৱাচোন?
সেইটোৱে আৰু এতিয়া গছ -গছনি কাটি গছ- গছনি কাটি শেষ কৰা কাৰণে বেলেগ দেশত তুমি নিউজত দে কিআছা বাৰ্তালাপ কৰি আছা ভূমিকম্প সৃষ্টি কিমান -কিমান ৰাস্তা ফাটি গৈছে ঘৰ ভাঙি খহি গৈছে দেখি যায় ভূমিকম্প আহ, এইয়া মানুহে নিজে কৰি নিজেই পাইছে।
এয়াই এতিয়া কি ক'ব আৰু উপায়হীন হৈ গৈছে মানুহবোৰ। মানুহবোৰো এতিয়া চাব গ'লে এতিয়া উপায়ন হৈছে কাৰণ এইবিলাক এনেকুৱা- এনেকুৱা কাম কৰিবৰ কাৰণে গছো কাটিবলগীয়া হৈছেও এতিয়া চোৱা কিছুমান কামৰ কাৰণে যদি গছ কাটিব লগীয়া হয়ও বা কিছুমান নিয়মৰ কাৰণে যদি গছ- চছ কা বলীয়া তাৰ বিপক্ষে গছ কেইজোপা মান বা সীহন্তে ৰুব লাগে এজোপা কাটিলে পাঁচজোপা সিহঁতে ৰুব লাগে।
সেইটো হয়।
কিন্তু এজোপা কাটিছে কিন্তু এজোপাও নোৰোয়েও বা একো নকৰেও তেনেকে হলে দেখোন আমাৰ চব এতিয়া ধ্বংস পথৰে আগবাঢ়ি -বাঢ়ি গৈ আছে। তেনেকে হলে আৰু কি হব ভৱিষ্যতে
সেইটোয়ে কি কবা আৰু আমাৰ পিছৰ প্ৰজন্মই কি কৰিব গ'ল ঠিকেই নাই আৰু বুইছা এতিয়াই গছ উম, কোৱা।
মানে এতিয়া যি- যি হৈ গৈছে গছ -গছনি মানে কাট কাটি দিয়াৰ কাৰণে ধৰা এতিয়া এতিয়া চবতকে ডাঙৰ এতিয়া প্ৰভাৱত মানে কিহত প্ৰভাৱ পৰিছে গম পাইছা যোনবিলাক মানে কৃষিজাত মানুহ আছে যোনে কৃষি মানে সিহঁতৰ কৰ্ম সংস্থাপন হিচাপে মানে গ্ৰহণ কৰিছে সেইবোৰ মানুহৰ মানে এতিয়া এনেকুৱা বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে বৰষুণ নহাৰ মানে কাৰণে এতিয়া মানে সেইটো এটা বহুত ডাঙৰ এটা সিহতৰ কাৰণে মানে এটা চেলেঞ্জ টাইপ হৈ গৈছে যে বৰষুণ নাই এতিয়া মানে সিহঁতে কি কি ধৰণে মানে এতিয়া খেতি কৰিব বা এতিয়া মানে খেতি পথাৰত কেনেকে পানী জমা কৰিব বা ভুই ৰুবৰ কাৰণে সিহঁতে মানে কি? কৰিব এতিয়া সেইটো এটা বহুত ডাঙৰ এটা মানে সিহঁতৰ লাইফত এটা ডাঙৰ চেলেঞ্জৰ নিচিনা
আহ এইটো তুমি ঠিক কৈছা দেই কথাটো।
তুমিতো দেখিয়ে আছা আৰু তোমালোকৰ সেইফালেও খেতি কৰিব।
অ সেই আৰু বৰষুণে নাই কি খেতি কৰিবা এবাৰ
চহৰীয়া মানুহে এইবিলাকৰ কথা কি বুজি
এ নুবুজে দোকানৰ পৰা কিনি খা খোৱা মানুহে আৰু খেতি কৰি খোৱা ধান কৃষকে খেতি কৰি পেলাই কোৱা কষ্ট কৰি হেৰি মূল্য কেনেকে বুজিয়াব
সেইটোতো সেইবিলাকৰ মূল্য বুজি নাপায়। সেইকাৰণে যি টি বস্তু মানে মানে এইবিলাক কৰিছে তাৰ ফলতেতো এইবিলাক হৈ আছে ন।
সেইটো এ আৰু চহৰৰ মানুহ কি আৰু পইচা ঘটিছে দোকানত পইচা দিছে কিনিছে খাইছে।
যোনবিলাক বেজী মৰা যোনবিলাক বেজী মৰা ফল মূল বেজা বেজী মৰা পাচলিয়েই হওক বা যিয়ে হওক সেইবোৰ খাই পেলাই তেনেকেই চলি মানে কম বয়সতে চবেই দেহ ত্যাগ দিছে আৰু। কাৰণে আগৰ দিনৰ নিচিনাতটো হেৰি নাই ন এইবাৰ এতিয়া মানে তেনেকুৱা কোনো নাই। মানে এশ বছৰ জীয়াই নবৈ বছৰ জীয়াই আজিকালিৰ মানুহ পঞ্চলিছ। চল্লিশ বছৰতে হাৰ্ট এটেক হৈ মৰে কলেষ্ট্ৰল এইবিলাকৰ কিমানৰ কাৰণে যি তি বস্তু। খাই কৰি ফাষ্ট ফুড হওঁক জাংক ফুড হওঁক এইবাক খাই কৰি মানে নিজৰ দেহতটো ত্যাগ দিছে আৰু তাৰ বাহিৰে। একো কোৱা নাই।
একো কোৱা নাই কি কবা আৰু মানুহক কলেও বুজি পাব লাগিব নো। বুজে খোৱা মানুহে খায়ে থাকিব কৈ লাভ নাই তুমি।
সেইটো তো।
তাৰপিছত সেইটো কাৰণে এ এয়া আজিকালি। ত্ৰিশ চল্লিশ মান হলেই বেমাৰৰ বাঁহটো ল'ব এই থাইৰইড এই চুগাৰ। হস্পিতাল দৌৰি ফুৰিব এইয়া কি কবা আৰু।
সটোতো হয় বাৰু। এই এইবিলাকতো এতিয়া আমি অকলে ভাবো কি লাভ ন। সকলো মানুহে যদি ভাবাহেতেন ইমান খিনি এটা ডাঙৰ মানে মানে বিপদত। এটা মানুহৰ সন্মুখীন হ'বলৈকে নহ'ল হয়। আৰু কিন্তু এইবাৰ সঁচাকে চাব গ'লে বতৰো কিন্তু বহুত বেলেগ মহিমা দেখিবলৈ। পাই গৈ আছো আমি।
অ সঁচা দেই সঁচা কথা দেই।
পাঁচ মিনিট কাৰে বৰষুণ দি আছে হয় নহ তুমি নিজে কোৱাচোন আজি ৰাতিপুৱা দেখছ নিজে পাঁচ মিনিট দ। ৰ কাৰণে এনেকুৱা টান বৰষুণ কিন্তু ৰাপুৱা আটা বজাত যোনে খোৱা বোৱা উঠিছে সিহঁতে চাবাচোন। কিন্তু এ গমেই নাপায় যে ৰাতিপুৱা বৰষুণ দিছে নাই। মাটি ফৰফৰীয়া হৈ আছে ইমানে ৰ'দ। মানুহ মানে একে কি হ'ব এতিয়া মানে কি।
জানো আৰু কি হবলৈ গৈ আছে। এ আৰু কি কবা।
গৰম গৰম গৰম বাপৰে।
মানুহ এয়া নিজৰ দুখত হৈছে বেলেগৰ কাৰণে হোৱা নাই বুজিছা।
হয় হয় বাৰু। মানুহৰ কাৰণেও হৈছে আৰু কিছুমান মানে টেকনলজী বিলাক আগবঢ়াবৰ কাৰণে বহু। কিন্তু তেনেকুৱা বস্তু হৈছে চব বস্তুৰ কাৰণে এইবিলাক বেয়া হৈ হৈ গৈ আছে আৰু দেই।
টেকনলজি আগবঢ়াবৰ ক্ষেত্ৰত গৈ নিজৰ পৰিৱেশ ধ্বংস কৰি আছে মানুহে। আৰু তুমি এটা কথা লক্ষ্য ক আৰু এটা কথা লক্ষ্য কৰিছ নে? তুমি এতিয়া প্ৰশ জন্ম ল'ৰা ছোৱালী বিলাক খুব বেছি চল্লিছ পঞ্চল্লিশ বছৰ জীয়াই থাকে বা পঞ্চাছ এতিয়া বেছি দিন জীয়াই থ মানুহ বিলাক হ'ল পুৰণা যুগৰ মানুহ বিলাক বহুত দিনৰ আগৰ মানুহ বিলাকহে এতিয়ালৈকে জীয়াই আছে। নতুন প্ৰজন্ম খিনি বহুত দিনলৈকে জীয়াই থকা নাই তুমি নিজে দেখিছা নাই কথাটো।
অ এইটো কথা ময়ও লক্ষ্য কৰিছো কিছুমান ঘৰত এনেকুৱা মানুহ আছে যোনবিলাক মানে সিহঁতৰ ক ককা আইতা ঘৰৰতটো নুধুকাই তাতকে আগতে সিহঁতৰ ঘৰৰ মানে ল'ৰা ছোৱালীৰ মানে এনেকুৱা এটা উ অৱস্থা সিহঁতে দেখিবলৈ পায় মানে।
সেই আৰু কি কবা। সেইটো সেইটো কাৰণ হ'ল। খাদ্য বেয়া খাদ্যয় খোৱা। প্ৰদূষন আৰু পৰিশ্ৰম নকৰে বুজি পালা।
সেইটোতো হয় বাৰু পৰিশ্ৰম নকৰাটো এইটো একমাত্ৰ কাৰণ এটা মই গম পাইছো। মানে এইটো মই সঁচা তুমি কৈছা যে এইটো মোৰ ভাল লাগিছে কিবা এটা শুনি। আজিকালি পলে সেইটো কাম নকৰে কিন্তু। পৰিশ্ৰম নকৰে চব সিহঁতৰ হাতৰ মানে মুঠিত কৰিব বিচাৰে।
উম
সেইকাৰণে এইবিলাক মানে সন্মুখীন হৈছে আৰু নিজেই গম পাইছে এইবিলাক
অ সেইয়াই আৰু কি কবা আৰু তুমি কিবা এটা ভাল কথা বুজাব গলেই তোমাক বেয়া পাব
আহ সেইটোতো আছেই
সেইটো কাৰণে আজিকালি পোৱালী তুমি কথা ক'বও নোৱাৰো।
নোৱাৰ নোৱাৰা বা কি কি সংস্কাৰ সিহঁতৰ মুখৰে মুখে কেনেকুৱা মানে তোমাৰ কথা
উম
ভালত কব গ'লে সিহঁতে ভে নাই আমাক বেয়াটোহে শিকাব।
আমি আগতে নিজতকৈ ডাঙৰ বা কোনোবা মূৰ তুলিয়েই চকু তুলি নাচাওঁ, আজিকালি ল'ৰা ছোৱালী তুমি কি খাবা
উম সেইটোতো হয় বাৰু
সৰুতে সৰুতে আগতে আমি উ টেইন টুৱেলভলৈকে আমি মবাইল চব হাতত নাপা আজালি নাই এই নাইন কিছেভেন ফাইভ চিক্ হাতৰ হাতে এটা এটা মোবাইল
উম সেইটোতো হয় বাৰু দেই
চব
আৰু আজিকালি মোবাইলটো মানে কি হৈছে এতিয়া মানুহৰ হাতত যেতিয়া মোবাইলটো আহিছে মানে তাত তাতে বহুতো কিন্তু ভাল কামো কৰিছে ত চ যত জেগাৰ আগৰ নিচিনা অ
ভাল ভাল কৰাটোৱে তাতেই ভাল কৰিব বেয়া কৰাটোৱে তাতে ত বেয়া সেই হব
এইটোয়ে কথা আৰু এনেও এতিয়া মানে যি হয় আগ আগৰ মানুহবিলে দেখিছে যেনেকে ধৰা বহুদূৰ খোজকাঢ়ি গৈ পেলাই বা কিবা কিবি। তেনেকে মৃত্যু মানুহৰ লগত সেইটো কিবা কথা পাতিবলে হওক বা যোগাযোগ কৰিবলে হওক চিঠি লিখা কোনটো যোগাযোগ কৰিব লাগিব তেনেকুৱা এটা জানাই কিমান দিন বা কেনেকুৱাে কিন্তু আজিকালি যোনটো যুগ আহিছে। যুগতো জানাই যে এটা ফোন মাৰে কিমান দূৰ দূৰ জেগাত মানে তুমি ভিডিঅ' কল হওক বা নৰ্মেল মানে তুমি মানে স লগত যোগাযোগ কৰিব পাৰিবা বা এনেকুৱা যোনটো বস্তু তুমি আজিলে সেইটো জেগাত গৈ পোৱা নাই সেনেকুৱা এটা বস্তু তুমি চকুৰে চাই পেলাই মানে এইটো জেগাত তুমি অনুভূতি এটা ল'ব পাৰা যে এনেকুৱা জেগাত তো এইটো জোই এনেকুৱা জেগাত আছে মান বুজিছা
আহ অ বুজিছো বুজিছো
সটো ফালৰ পৰা কিন্তু ভালেই কৰিছে সময় আজিকালি কম যায় এইবিলাকত
আজিৰ দিনতো চিঠি নাইকিয়াই হ'ল ন
সটোতো আজিৰ দিনত ক'ত চিঠি থাকিব এতিয়া
উম
এতি চিখি মানুহৰ মুখ সৰু সৰু পোৱালি এতিয়া বুজিও নাপাব
চিঠি মানে কি। আৰু তো আজি আজি আজি আজি যুগটো সৰু ভাল জন্ম ভাল সৰু সৰু পোৱালিতো গৰু গাড়ী দেখাই নাই চাগে
উম নাই নাই ক'ত দেখিব এইবিলাক আমি যি পালো আৰু এইবিলাক আমাৰ পিছৰ প্ৰজন্ম বিলাকে বহুত মানে আমাৰ পিছৰ প্ৰজন্মই দেখিছে মানে এটা যোনটো মানে ধৰা আমাৰ এটা তলৰ বেটছ এটা থাকে ন তাৰ পিছৰ বেটছ বিলাক যোন বিলাক মানে এতিয়া থ্ৰী ফৌৰ
আহ।
পাছৰ যোনবিলাক আছে সৰু সৰু সিহঁতে মানে ধৰা এয়া সুধিব লাগিব যে এইবিলাক কি বস্তু এইটো গৰু গাড়ী মানে কি এইটো কেনেকে চলে। আমাৰ নিজৰ গোটেই বেচেৰীয়া দুখন আছে আমাৰ বাম বেচৰা দুখন।
আহ।
তেনেকুৱা মানে, আছে সেইকেইখন চলোৱা হালাতত নাই।
আহ
এইবিলাক মানে চব নোহোৱা হৈ হৈ গৈ আছে, বিলুপ্ত হৈ হৈ গৈ আছে আৰু
সয়া কেইদিনমানৰ পিছত মিউজিয়ামত ৰাখিব ৰখা গৰু গাড়ী।
সেইটোয়ে, এইটোয়ে যি হ'ব যেনহে লাগিছে আৰু মোৰো।
অ ক'তো নাই এইটো পাবলৈ নাই নিজে দেখিছ নাই, ক'তো পাবলৈ নাই।
হয়ো হয় দিয়া এইটো কথা তুমি কোৱাটো সত্যই, কাৰণ এইটো মিউজিয়ামতহে ৰাখিবা আৰু।
মিউজিয়ম